হেল্লৌ অহ কি খবৰ
এই মাত্ৰ উঠিলোঁ
অ ঠিকে আছে দে অ কি কৰিম বুলি ভাবিছা এতিয়া কাম বন কৰিবা নাই
অ
না ফুৰিব যাবা
কামখিনি কৰি লওঁ তাৰপিছত ফুৰিব যাম বুলি ভাবিছোঁ
অ অ দিয়া সোনকাল কৰিবা অলপ মান মইয়ো যাম তোমাৰ লগত ফুৰিবৰ কাৰণে
অ হ'ব দিয়া এই ওচৰতে পাহাৰ এখন আছে তাতে ধুনীয়া ধুনীয়া নিজৰা আছে বেছি দূৰত নহয় আমাৰ ওচৰতে
অ
মানে এটা মন্দিৰ আছে
অ
দুৰ্গা মন্দিৰ
অ
এইটো বৈচ্ বৈষ্ণৱ মন্দিৰ দি আছে
অ অ অ
পুৰা সেনেকুৱা ধৰণৰত বনাইছে
অ অ ঠিকে আছে
সেইটো মানে আমি চাব যাম পাহাৰৰ ওপৰতে
অ
ভাল লাগে।
অঁ মন্দিৰ চাই ভাল লাগে, ভগৱানৰ ক কথা পঢ়িলে ভাল লাগে ৰাতিপুৱাই পুৱাই
থাকিয়ে মন্দিৰটো দেখা নাই
উম! চাব যাব লাগে? এনেই ওচৰৰ বিলাখনৰ প্ৰতি মানুহে অলপমান সমান ইণ্টাৰেষ্ট নিদিয়ে দূৰৰ প্ৰতি দিহে দিয়ে চাব যাব লাগে সেনেকে ওচৰৰবিলাক? এনেকুৱাকে দেখোন ওচৰত আৰু বহুতো চাবলগীয়া ঠাই আছ আছে সেই আমাৰ ওচৰ আমাৰ ওচৰৰ আশে-পাশেও এনেকুৱা ডাঙৰ মন্দিৰ আছে এই লংকেশ্বৰ মন্দিৰ। আহ তাত-তাত মানে চাৰি, পাঁচ তামান ভাল মন্দিৰে হৈছে শনি মন্দিৰ লক্ষী মন্দিৰ এনেকুৱাকে উম বজৰং বলী হনুমানৰ এনেকুৱা বহুত কেইটা হৈছে। সেইটোও বহুত ধুনীয়া মন্দিৰ। চাবলগীয়া ভালে লাগে দূৰ-দূৰণিৰ পৰা মানুহ আহে। ভালে লাগে।
আহ
আৰু এনেকুৱাকে আৰু মা মনসা মন্দিৰো আছে আগত। সেইটোও ধুনীয়া মন মা মনসাটো একদম উম মানে পুৰা মা মনসাটো নিজেই মানে মানে ওলায় সাফ হয় তাত মানে মানুহে দেখায়ে পায়।
ভাল লাগে ন পাহাৰৰ ওপৰত?
লংকেশ্বৰ মন্দিৰতো দেখিব ধুনীয়া ভালেই।
অঁ পাহাৰৰ ওপৰত ন আৰু কি প্ৰকাণ্ড শিল। মানে সেইটোৱেই মহাদেৱ আৰু।
অঁ! সেইটোৱেই ভাল লাগে আৰু। চাব যাব লাগে এইবিলাক হেনো বছৰত কেতিয়াবা মানুহৰ মন
টোকে পূজা কৰা হয় না প্ৰকাণ্ড শিলটো মহাদেৱ।
উম-উম! তাতে তাৰ মানে মহাদেৱৰ ওপৰত কবিৰ ভঁৰাল বুলি যে কয় সেইটো তাতে আছে। এনেকুৱা আৰু চাব।
কবিৰৰ ভঁৰাল মানে তাতে আছে?
অঁ তাতে তাৰ মানে মহাদেৱে-মহাদেৱে সংসাৰখনটো চলাইহে নিয়ে কিন্তু দায়িত্ববিলাক শান্তনটোন কুভিৰকে দিয়া হৈছিল না। এৰ টকা-পইচা পৰা আদি কৰি এইগিলাখন কুহিৰকে দিয়া হৈছিল। গতিকে সেই সেইটো মন্দিৰ তাত আছে। মহাদেৱে আৰাধনা কৰি থাকে যে আৰু কুবিৰ ৰখি থাকে পইচা-পাতি ধন অলপ যিমান যি আছে সেয়েহে
অঁ
সেয়া অঁ সেইটো চিনাৰ তাতে কিন্তু আৰু হেৰিও আছে কেক সাপো আছে। তাত যদি সেই কেঁকৰা সাপক যদি গাখীৰ দিয়া সাপবিলাক সেনে আহি কিনে খায়। সেইটো আমি নি-নি নিজে দেখিছোঁ, নিজ চকুৰে দেখিছোঁ। মানে তাত-তাত তাতে কিবা হেৰি আছে আৰু আৱিৰ্ভাৱ হোৱাৰ নিচিনা নাই সেইটো মন্দিৰটো। শিলটো নিদিয়ে আপ অ মানুহে কাটি উলিয়াও নহয় এইটো মানে নিজে ওলোৱা সেইকাৰণে তাত কিবা মহত্ব আছে। ফলাফল ভাল পায়, উম মানুহ কিবা এটা মাগিলে। পোৱা যায় আৰু এতিয়া আৰু বেছি-বেছি মূল মহত্ব হৈছে আৰু ভাল অঁ কিবা
পাগৈ
এশৰো ওপৰত চিৰি আছে বহুত চিৰিত। তলৰ পৰা ওপৰলৈকে এশৰৰো ওপৰত চিৰি আছে। বেছিহে আছে বেছি চিৰি আছে হিচাপ কৰিব নোৱাৰি।
অঁ-অঁ।
ত‌ই পিছে আৰু কিবা বেলেগ মন্দিৰ দেখিছা নাই?
দেখিছোঁ বহুত মন্দিৰ দেখিছোঁ।
অঁ মানে চাইগাঁ ছয়গাঁৱতো আছে না, ছয়গাঁৱতো আছে মা চন্দিকাৰ মন্দিৰ।
মা সনীৰতো দুৰ্গা মন্দিৰ ন?
এইটো দুৰ্গা মন্দিৰ, সোণৰে মুখখন গোটেইখিনি সোণৰে মুখখনৰ হেৰিটো। তাত মানে উম বহুত ভয়ানক তাৰ মানে মাক যদি তুমি পিচ কৰি আহা তাৰমানে তোমাৰ কিবা এটা বিপদ হ'ব। সেইকাৰণে মাৰ ওচৰত গ'লে উম মানে পিচ-পিচ কৰি কিনে আহিব নালাগে, পিছুৱাই-পিছুৱাই আহিব লাগে। মাৰ দৰ্শন হোৱাৰ পিছত মানে পিছ কৰিব নালাগে পিছুৱাই-পিছুৱাই পিছ পিছুৱাই-পিছুৱাই মানে
অ তাৰ মুখখন মানে মূৰ্তিটো দি কি চাই আহি থাকিব লাগে?
অঁ! মূৰ্তিটো দিগি চাই-চাই আহি পিছুৱাই-পিছুৱাই পাৰ হব লাগে। পিছফাল হ'ব নালাগে, মাক পিচ কৰি দিব নালাগে। সেইটোতো-সেইটোতো আৰু বহুতে মাহাক মহত্ব আছে। তাতোন তাৰ আগেৰেতো মানুহৰ অঁ, কিছুমান বেয়া মানুহৰ হেৰি যাবই নোৱাৰে। ধৰি লোৱা কেতিয়াবা অকস্মাৎ মানুহৰ ডেথ হ'ল মৰিলে। এই এই মৰা মানুহটো তাৰমানে সেইফালেৰে দি নিব নোৱাৰি। এটা বেলেগ ৰাস্তা আছে, সেইফালেদিহে নিব পাৰি। কাৰণ তাৰমানে মাৰ সেইবিলাকখন সহ্য নহয় সেইটো কাৰণে। তাৰে মানুহ বিলাকখনে কয় আৰু যে এইফালে দি আমাৰ মাৰ ওচৰেদি মানুহৰ মৰা বা কিছুমান অসুখীয়া মাইকী এনেকুৱা নিব নোৱাৰে বেলেগ এটা ৰাস্তা আছে সেইটো দিহে নিব পাৰে। তাৰপিছত ভাল হোৱাৰ, ভাল হোৱাৰ পিছত যোৱা বেলেগ কথা কিন্তু এই দু দুটা বস্তু কেতিয়াবা মানুহ ডেলিভাৰী কেছ হয় না সেইটো সেইটোও নিব নোৱাৰে, মাহেকীয়া হোৱাত পু নিব নোৱাৰি, যাব নোৱাৰি এনেকুৱা মানে তাত বহুত এতিয়াও মাহ মহত্ব আছে।
মাহেকীয়া হ'লেতো যাবই নোৱাৰে, কোনো মন্দিৰতো যাব নোৱাৰে।
আহ কিন্তু এইবিলাক মাহাত্ম্য আছে আৰু তাৰে মন্দিৰত। আৰু চবতে বানপানী উঠিব কিন্তু ছয়গাঁৱৰ সেইখিনি অঞ্চলত অলপ মেঘালয়ত পানী এৰি দিলে পানী হয় না। বাৰিষাৰ দিনত, কিন্তু ছয়গাওঁ মন্দিৰত তাৰমানে সেনেকুৱা সেইখিনি অকমান দেখাত দঁহ যেন পায় কিন্তু গোটেই পানী উঠিব কিন্তু মাঁ থকা ঠাইখিনিত দঁহও যদি কিন্তু তাত পানী পানী নুঠে আকৌ মাঁ ওপৰ মানে
মাহাত্মা আছে।
আ মাকৰ মানে যিমানেই পানী হ'ব মাকৰ মানে ওপৰত উঠি উঠি আহি থাকে।
অঁ।
সেইটোৱে।
ই আকৌ ভগৱান আছে গৈছো চবে বহুত দিন হ'ল এতিয়া পাহৰিয়ে গৈছো।
অঁহ।
এইবাবে এতিয়া লংকে শ্বৰ এইফালে আছে শুক্লেশ্বৰ শুক্লেশ্বৰ মন্দিৰতো মহাদেৱৰ
অ' আ আৰু এইফালে আমাৰ এই গু গুৱাহাটীৰ ইউনিভাৰ্চিটিৰ ওচৰতো তাৰ মানে হেৰি আছে। এই এটা মন্দিৰ আছে কালেশ্বৰ নামটো কালেশ্বৰ ধাম।
অ' গৈছো নেকি একবাৰ।
আপোনাৰ আপুনি নিজে নিজে ওলাইছে তাত মহাদেৱ পাৰ্বতী যেতিয়া বিয়া হৈছিল বিয়া হোৱাৰ তাৰ পিছত তাৰমানে তাত সিহঁতে আলোচনা কৰিছিল মানে মনৰ কথা। তাত চিনাৰিটো এতিয়াও আছে সেইটো সেইটো শিলতো খনন কাৰ্য কৰাৰ নিচিনা নিজে নিজে মূৰ্তি কিছুমান বাহিৰলৈ আছে আৰু মা অঁ মা মহাদেৱ আৰু মা পাৰ্বতী আৰ্চনা কৰিছিল তাৰ ওপৰেদি এটা নিজৰা সোত গৈ আছে, সেই নিজৰা সোতটোৰে মিনিং আছে তা ত মানে, কোনোদিন পানী পানী শেষ নহয়। যাত্ৰী বিলাকসান গলে তাৰ পৰা তাৰমানে পাইপ লগাই দিছে সেই পানী দি ভৰি হাত ধুই সেই মাৰ ওচৰত যাব লাগিব তাত মানে মিলন হোৱা সময়খিনিত তাত সিহঁতে আলোচনা কৰিছিল। সেই চিনাৰিটো তাত আছে ধুনিয়া, কিন্তু যাত্ৰীৰ অভাৱত এতিয়া বেছি উন্নত হোৱা নাই।
মানে মানুহো বেছি নাযায় আৰু?
নাযায় বেছি মানুহ গম নাপায় গম গম না পায়, গম পালে মানুহ বিলাক মানে যাব পাৰে কিন্তু সঁচাকে সেইটো বস্তো আমাৰ মানে চাবলগীয়া ভাল। কিছুমান মানুহে নাজানে এনে বনোৱা মন্দিৰহে চাব যায়। কিন্তু সেইবিলাখন বনোৱা নহয় শিলৰে নি
ত' গম গম নাপাই যে মানুহ
অ', ইউনিভাৰ্চিটিৰ ওচৰত আছে হোষ্টেলবিলাখন আছে না গুৱাহাটী বিশ্ববিয় পঢ়া সেই হোষ্টেলবিলাখনৰ ওচৰত আছে। এইকাৰণে গম নাপাই মানুহে
একবাৰ গৈছিলো নেকি?
উম, হ'ব পাৰে তোমালোকে যবা পাৰা কিন্তু তাৰ ওচৰত হে আছে ভাল লাগে।
অ', অ', অ',
আৰু এনেকৈ তুমি ক'ত ক'ত গৈছিলা মন্দিৰত?
অ', ভাল লাগে মন্দিৰ বহুত আছে।
অ', নায় এইফালে আৰু বৰদোৱা চৰদোৱাৰাৰ এইবিলা খন মন্দিৰত গৈছো?
এইবিলাক দেখা নাই এইবিলাক সত্ৰবিলাক দেখা নাই। পাত্ৰ এটাই দেখিছো বকচমৰীয়া যি শংকৰদেৱৰ বট আছে নহয়
অ', অ', অ',
দেখিছো
অ', সেইবিলাক তোমাৰ চাবলগীয়া শংকৰদেৱৰ কিছু মানুহৰ হেৰি সত্ৰ সেইটো সেইটো এটা সম্পদৰ লাগে অ', কিন্তু গকৌচমৰীয়াত হে সত্ৰৰ ভিতৰত তাতে শংকৰদেৱৰ সেই গুণমালাখনেই আছে গুণমালা খনকে আমি ভক্তি গা যাই গুণমালাৰ অৰ্থ হ'ল তাৰ মানে
মানে ভাল লাগে কি ধুনীয়া নিৰল নিস্তব্ধ ওচৰত এটা মানে পুখুৰী আছে
অ',
অ', ভাল লাগে পৰিৱেশটো
কিছুমান পৰিৱেশ বহুত ভাল লাগে
উম, উম, চাই ভাল লাগে উম, আম - আম উম, বঢ়িয়া সেইবিলাখন কাৰণে মানুহ একচুৱেলি বেলেগত নাযায় সেইবিলা খনতে মন বিলাখন চাব গলে ভাল লাগে সেনেকে এনেকে মানুহ ওলাব লাগে কেতিয়াবা যে আজি অমুকত যাওঁ ঘৰত নো কিমান সোমায় থাকি ইম, সদায়নো ঘৰুৱা কাম বনে কৰি থাকিম না এদিন আজি ফুৰিবও হৈ নে? ত' যাব পাৰি কেতিয়াবা কেতিয়াবা ইচ্ছা ইচ্ছা কৰিব পাৰি ইচ্ছা কৰিলে আৰু চব হয় ইচ্ছা নকৰিলে একো নহয় সেইটোৱে স মনবিলাহন মন বিলাক হন দান কৰিব নালাগে সদায় মানে হেৰি আগুৱাই লৈ যোৱাৰ নিচিনা চেষ্টা কৰিব লাগে নিজক যে আৰু যে আমি কিয়নো এনেকুৱাকে থাকিম? আমিও অলপমান চেষ্টা কৰোঁ আগুৱাই যোৱাৰ কাৰণে। সেইটো কৰিব লাগে, বৰদোৱা আৰু একেই সবেই
বৰদোৱা বৰদোৱা দেখা নাই বৰদোৱা দেখিছা নেকি?
অ', বৰদোৱা, বৰপেটা চমৰীয়া এই একে গৰোৰে স্থান বুলি কয়। বৰপেটাটো যি এ শংকৰদেৱৰে মই দেখিছো মই বৰপেটাও দেখিছো, গৰপিয়াৰ থানতো তাতো হে শংকৰদেৱোৰে লীলা। চমৰিয়া দেখিছো তাতো শংকৰদেৱৰে লীলা আৰু বৰদোৱাত তো সে একেই তাতে শংকৰদেৱৰে জন্মস্থান না এডাল শিলিখা গছডালৰ তলত দেখোন শংকৰদেৱৰ ভৰি দুখন আছে, তাত চোন মানুহে গ'লে চাকি বন্তি জ্বলায়। দেখিছো মই মানে তাত আমি পিকনিক খাব গৈছিলো। বনভোজ খাব গৈছিলোঁ মানে দেখিছোঁ তাতে ভাল লাগে। সেইবিলাকহন চাব পাই কিনে। পিকনিক বা এইগিলাখনত এটা ছিজেন মতেহে যাব পাৰি।
অঁ অ' পিকনিক হিচাপত গ'লে ভাল লাগে বেছি মানুহ গ'লে এতিয়া অকলে অকলে যাব নোৱাৰি।
অঁ বাজানা চাজানা এইবিলাকন গান চান এই